হেল্ল,
অ, কি কৰিছে?
এইয়া পথাৰ পৰা আহি অকমান বিচনাতে পৰি
অ'।
শুলো মানে, বিচনাতে শুই মেলি এতিয়া উঠি চাহ কাপ খাইছোঁ।
অ', ভালে আছে মাত
উম, মাটি ৰুই আছো অ', তহঁতৰ ৰোৱা, মেলা এ মাটি প্ৰায় এপোৰা মান হৈছে আৰু।
অ', অ', অ', গৰু নাই ন ট্ৰেক্টৰেহে
টেক্টৰে, টেক্টৰে অ'।
আমাৰ, আমাৰো মানে এ মানে কি গম পাইছা নাই, আমাৰ নিজৰ মাটি নাই নহয়। আমাৰ ৰোৱা মাত আপোনাৰ হেৰি এবিঘা হে। বাকী আপোনাৰ মানে এইবোৰ বাকি ভাগ পেলোৱা মাটি ৰুব নোৱাৰে, গৰু-ছাগলীৰ কাৰণে থাকে আকৌ সেই চাহপাত চাহ বাগান খুলি থৈছে। এটুকুৰত সেই হালধি ৰুইচে তেনেকুৱাহে। তাৰপৰা আমাৰ মানে দেউতাহঁতে পুৰণা ঘৰ মানুহে আধি কৰে মাটি বেলেগৰ মাটি। ৰুৱে তাৰপৰা, সেই বেলেগৰ মাটি সেই তিনি বিঘা দিছিলে মই তেনেকৈ যোৱাই নাই, মই আজিহে হেৰি গৈছিলোঁ অকণমান তাকো শুকান চোতাল হৈ আছে গোটেইখন।
অ'।
বৰষুণ নিদিলে নহ'ব, আমাৰ মানে যিকন ঘৰৰ মাটি, ঘৰৰ বিঘাটো যেনিবা সেয়া ৰুই হলে দিব আৰু বোকা।
অ'।
উম, এনেই বেলেগ আমাৰ খেতি নাই নহয়, আমি ধান কিনিহে থওঁ। এনেকে হেৰিয়ৰ দিনত মৰণা মৰা দিনত। উম।
আমাৰনো কি কবি এইবাৰ চব জোতা-পোতা পাতি ললো পাঁচজনী মান গোট খাই ললো। তাৰপিছতে এদিন এঘৰত, এদিন এঘৰত, এদিন এঘৰত তেনেকে ৰুই আছিলোঁ। এতিয়া কাইলৈ আকৌ, আমাৰ এই কাষৰ মানুহ ঘৰেও দিলে, আমাৰো আজি বাট মৰিব বুলি দি দিলে তাকে সিহঁতক সুধিছো, যদি কঠিয়া তহঁতৰ তুলিব নোৱাৰ, তেতিয়া আমাৰ অকণ কাইলে ৰাতিপুৱা বেলাতে তই কঠিয়া তুল।
অ', সেইকণ, সেইকণ পৰহিলে ৰুব, ইমান আমাৰ কথা নাই নহয়।
অ', তাৰপিছত তাইক কৈছোঁ, তাই আকৌ কৈছে বোলে, হেই জানো চাওঁচোন। মই বোলোঁ যিকোনো এ তাক' যিকোনো এঘৰৰ চাপ হওঁক।
তই বোলো হেৰি কৰ ক কঠীয়াটোল এবেলা, কালিলৈও কঠীয়াটোল কঠীয়াটো গোট খুৱাই ল'। তাই কৈছে মই কাইলে আকৌ বোকা বোকা দি থৈছে আৰু, থৈ দিম নে ইমান খিনি। তই যদি থৈ দিব নোৱাৰ, তেতিয়াহ'লে হেইকৰ কঠিয়া তলি যোগাৰ কৰ, আমি ৰুম আকৌ গোটেইখিনিয়ে।
সেইটোৱে।
সেইটোও মানি নলয়, ইটোও মানি নলয়, সিটোও মানি নলয়।
আহ।
আৰু চোন বেয়া মানেটো নহয়, এতিয়া সিহঁতে যে কঠীয়া তোলা মানুহ নাই বিচাৰি ফুৰিছে। এতিয়া আমাৰাজনক কৈছে, আমাৰাজনে ঘৰতে তুলিব নে তাতে তুলিব।
তাৰপিছতে মই কৈছোঁ, হেৰি কৰ বোলো এইটো কি।
নিজে তুলি থাকক, দুদিন ৰৈ দিয়ক। নহয় মানে আজি, বোৱা হাল খিনি আকৌ চাগে পৰহিলে আকৌ বেয়া হৈ যাব। ছাগে ৰুবলে।
অ'।
কিবা উম। সেই তেনেকুৱা চাগে, কিবা। অ', গৰু গৰুৱে বোৱা হালহে আৰু, সেইটো কাৰণে চাগে ভাবিছে জানো মই হেৰি আমাৰ ঘৰলৈ ফোন কৰি আছিলোঁ, ফোনটো ৰিচিভে কৰা নাই।
কম কমক ন। মানেৰু কম কমকে বা।
অ, অ, অ'। অ', অ ', এতিয়া আপোনালোকৰ কাই কাইলৈ কিমান থাকিলেনো ৰুবলৈ?
অ, অ'। অ, অ'। অঁ অঁ। অঐ চক, আপোনালোকৰ তাতে, তাত ভাল হৈছে গম পাইছে?
ভাল হৈছে সেইকাৰণে, চাৰি যা। হেল্ল'। হেল্ল'। হেল্ল', হেল্ল'। কি হল?